আহ ক
এয়া এনে আছো তুমি কি কৰিছা
মই এনেই বহি আছোঁ লিখি আছিলোঁ তাৰপাছতে থৈ পেলাই এনেই বহি আছোঁ
চাহ খালা?
অ' নাই নাখা নাই খোৱা মানে হেৰি চিপ খাইছিলো যে ন সেইটো কাৰণে নাখালো চাহো বাদ দিছো অলপ মানে তোমালোকে
নাই আমিও চাহ খোৱাতো বাদ দিছো মানে আমি মানে মই বাদ দিছো। মোৰ লগৰ এজনেও গেছ হয় এজনীয়ে খায় ৰাতিপুৱা খায় কিন্তু সন্ধিয়া সময়ত এজনীও নাখাওঁ চাওঁ
অ'
অ
মই বাদ দিছোঁ ৰাতিপুৱা টাইমত খাওঁ এনে মানে নাখাওঁ নখৈছ সিহঁতে নাখাই যে সেইটো কাৰণে মানে মানে মই নোখোৱাছো ঘৰত গ'লে খাওঁ আৰু তেতিয়া
অহ ম মইও চাহ না খোৱা হলো মানে এই গেষ্ট্ৰিকৰ প্ৰব্লেম হৈ যায় চাহ খালে বেছিকে, সেইকাৰণে চাহ পোৱা নাই
উ আজিকালি মানুহৰ বহুত বেমাৰ
অ মানে কি পাচলিবোৰত চব সাৰ জাতীয় পাচলি ন চবতে সাৰ দিয়ে আজিকালি সোনকালে ডাঙৰ হলে বেচিব পাৰে কাৰণে এই সাৰ চব বস্তুতে সাৰ হয় ন সেইকাৰণে মানে এতিয়া একোৱে মানে চব বস্তু বস্তু খালে শাক পাচলি খালে চাবাচোন এতিয়া সৰু সৰু পোৱালী বোৰ হাত ভৰি বিষ হয় কেলচিয়াম নাইকীয়া হৈ যায় সেইবোৰ বহুত বেয়া
খোৱা বোৱা লৈ পেলাই মানুহৰ আজি বেমাৰ আগৰনৰ মানুৰ বেমাৰ বেমাৰ নাছিলে খোৱা বোৱা ভাল আছিলে নিজৰ ঘৰৰ বস্তু খাই ঘৰত খেতি বস্তু নিজৰ ঘৰৰ মাছ মাংস নিজৰ ঘৰৰ চাউল ভাত খেতি ধান সেইটো কাৰণে বেমাৰ আজাৰো নাছিলে এতিয়া যিমান মানে নত নতুন নতুন আহি আছে নতুন প্ৰজন্ম কিমান মানে মানুহৰ বেমাৰ আজাৰ হৈ আহিছে কিমান দোকানৰ কি না বস্তু খাই কিনা হোটেলৰ পৰা খাব ভাত বনাব মন নগ'লে হোটেলৰ পৰা কিনি খাব আগতে যিমানে এলাহ নহওক বনাবই লাগিব মানে ঘৰতে খাবই লাগিব। আৰু এতিয়াও কিছুমান মানুহে নোখোৱাকৈও থাকে। উম।
আৰু আজিকালি চাবাচোন। দহ মানে এশ ঘৰৰ ভিতৰত দহ ঘৰৰ ঠাই ঠায়ে চৌকা আছে চব গেছত বনোৱা লাইনত
উম আজিকালি সেইটো কাৰণে মানুহৰ বে আমাৰো বেছি গেছত বনোৱা কুকাৰত বনোৱা খাব গেছ হয়
কুকাৰত ভাত খালে কুকাৰতো উহা চাউ বনাব নোৱাৰ আচাল খালে এনে চগাৰ হয়। তাতে কুকাৰৰ বনোৱা ভাত খাই চুগাৰ হয় আজিকালিতো আৰু চবে কি খৰিত বনালে গৰম বুলি খৰিত নবনাই ঠাণ্ডা দিন হলেও তেৰা বেছি হ'ব বুলিও খৰিত নবনায়
সেইটো কাৰণে মানে চৌকাত ন এলাহ লগতে থিয় হৈ হৈ বনাব আৰু এইফালে মানুহৰ খোজ নাকাঢ়োঁতে মানে বেমাৰ আজাৰ বেছি আগতে যিমান মানুহ দৌৰি - দৌৰি কাম কৰে সিমান বেমাৰ আজাৰো নাছিল ভালো আছিল। এতিয়া যিমান মানুহে মানে দৌৰা কৰে নকৰে কিমান মানে এতিয়া মানুহৰ বেমাৰ আজাৰো বেছি। চব ফালৰ পৰাই মানে অসুবিধা। আৰু আগতে দমকল মাৰি পেলাই মানুহে গা ধুব কাপোৰ কানি ধুব। কুৱা পানী খাব এতিয়া মানুহে ফ্ৰিজৰ পানী খাব ফ্ৰিজৰ পানী খালেও মানুহৰ বেমাৰ আজাৰ হয়।
উম প্লাষ্টিকৰ বটলত পানীটো ফ্ৰিজত থলে আজিকালি ডাঙৰ এতিয়াতো নিউজত দিয়ে আছে প্লাষ্টিকৰ বটল ফিৰিজৰ পানী খাব হবই দিয়া নাই কিন্তু যি গৰম চবেই খায় আকৌ এতিয়া আগৰ দিনৰ মানুহে ঢেঁকী দি কিনে জলপান খুন্দে পিঠাগুড়ি খুন্দে নাইবা ক ক শুনে অ এতিয়াতো আৰু গাঁৱতে ডাঙৰ মেচিন আনিছে চবেই জলপান খুন্দা মেচিন ওলালে। পিঠাগুৰিও সেয়া তাতে শুনি আনে লাইনত আৰু পিঠাগুৰি টোক খুন্দোতে একেবাৰে মানে এনেকুৱা হৈ যায় জানো ভাজি আনিছে সেনে সেনেকুৱা হৈ আহে।
ফালৰ পৰা মানুহৰ মানে বেমাৰ আজাৰ ঢেকী দিলে তেতিয়া মানুহৰ হজম হয় তেতিয়া মানুহৰ খাব মন আৰু যিমান দৌৰি দৌৰি মানুহে কাম কৰিব তিমান মানুহৰ ভোক লাগিব খাৱ মন যাব শক্তি থাকিব। বেমাৰ আজাৰো নহ'ব স্বাস্থ্য ভালে থাকিব আৰু এতিয়া মানুহে এলাহতে শুই থাকিব মন গলে অৰ্ডাৰ দিব ন মন নগলে নাখাব মন নহ'লে বেমাৰ আজাৰো বেছি আৰু মানে স্বাস্থ্যও বেয়া হয় চব ফালৰ পৰা মানে অসুবিধা
অ আকৌ আগৰ দিনৰ মানুহে বহুত দূৰ দূৰলৈ খোজ কাঢ়ে এতিয়া মানুহে অলপমান খোজ কাঢ়িলেই ভাগ ৰ লাগে বুলি কয়, এইখিনি পৰা এইখিনিলৈ যাওঁতে গাড়ীত যায় স্কু স্কুটিত যাই নিজৰ থাকিলে থাকিলে নাথাকিলে টমটম ওলালে এতিয়া। এইখিনি পা এইখিনি লৈ টমটমত যায় খোজে নাকাৰে তেজটো চলা চলেই নকৰে আজিকালি।
সেইটো কাৰণে মানুহৰ বেমাৰ-আজাৰো বেছি।
উম আজিকালি ভাত খাই বিচনাখন আজি মানে খোজ কাঢ়িব গ'লে মানে এই বাহিৰত যোৱা টাইমতোৱে যে খোজ কাঢ়ে পেছাব পায়খানা কৰিব গ'লে
আৰু ভাত খাব মোবাইল ভাত খোৱা টাইমত মোবাইল।
অ' ভাত সেইকাৰণে আজিকালি চকুৰ প্ৰব্লেম বেছি। হেয়ে হয় আকৌ মোৰে হৈছিল কি ক'ম বেলেগৰ কথা
সেয়াই চকুৰ প্ৰব্লেম হ'ব আৰু আগৰ মানুহ সোনকালে শুই উঠে মানুহে সোনকালে শুই উঠে সোনকালে কাম বন হৈ যায় বেমাৰ আজাৰ নহয়। এতিয়া মানুহে ৰাতি দেৰিকে খাব, দেৰিকৈ শুব, দেৰিকৈ উঠি
ৰাতি এঘাৰ টাত শু য় ৰাতিপুৱা নটা দহটাত উঠিব উঠি কিনে চাহ খাব ভাত, কোনো টাইমে নাই মানে খোৱাৰ। ভাত খোৱা টাইমত চাহ খাব! চাহ তাৰপাছত দিপৰীয়া টাইমত আকৌ ৰাতিপুৱা ভাত, দিপৰীয়া খাব! দুপৰীয়া ভাত তিনটা বাজিত হব ৰাতি ভাত আঠ টাত খাব ৰাতি ভাত আঠটাত খাব লাগে, খাব এঘাৰটা-বাৰটাত।
উম সেয়াই শুব দেৰিকৈ উঠিব দেৰিকৈ আগতে মানুহ সোনকালে উঠে, উঠি খেতি লৈ পেলাই তেতিয়া সোনকালে খাব পথাৰত যাব খেতি কৰিব হাল বাব, ঘৰৰ মানুহে তাঁত ব'ব। সেয়াই আৰু ঘৰৰ নিজৰ চাউল খাব ভাত খাব শক্তি থাকিব, এতিয়া মানুহে উঠিব! উঠি লৈ পেলাই বেগ ফাষ্ট খাব কিবা ভাজা পোৰা বস্তু।
সেইয়াইটো পৰঠা খাব নহ'লে বা আকৌ কিছুমানে ৰাতি ৰাতিপুৱা সময়তে পোলাও বনাই খাব সেইয়াইটো বহুত বেমাৰ, গেছ
আগতে মানুহে পানী দিয়া পঁইতা ভাত খাই, বেমাৰ-আজাৰ নাছিলে। আলু পিতিকা খাব, এতিয়া মানুহে মাছ
নহলে বা নহ'লে বা জলপান খালেও মানে পিয়াজ কাটি খাব এতিয়া মানুহে জলপান নাখায় বেছিভাগে ৰাতিপুৱা সময়ত, আগৰ দিনৰ মানুহে ৰাতিপুৱা সময়ত জলপান খায় বৰা চাউলৰ জলপানটো সেইটো খায়, এতিয়া নাখায়।
অকণ বৰা চাউলৰ ভাত বনাব সেনেকে খাব চাহৰ লগত চাহ খালে, তেনেকুৱা মানে দৈৰ লগত খাব গাখীৰৰ লগত, এতিয়া মানুহে নাখায়। বেলেগক কি ক'ম আমিয়ে নাখাও মানে নাখ
আমিয়েই নাখাওঁ।
নাখাওঁতে-নাখাওঁতে মানে অভ্যাস হৈ গ'লগৈ! সেইটো কাৰণে মানে আমি এনে ঘৰত খেতিও কৰে, কিন্তু মানে মই নাখাওঁ।
নহয়, আগতে নিজৰ ঘৰৰ গাখীৰ মানে নিজৰ ঘৰতে মানে ডাইৰেক্ট আছে। আছলী দৈটো বনাই, গৰু গাখীৰ দৈটো। আজিকালি দৈ খাব মন গ'লেও পুৰবি দৈটো কিনি আনে, মিঠা দৈটো কি ঠাণ্ডা হ'ব? সেয়া দৈ ফিউজৰ ভিতৰত থৈ দিয়া সেইবো
আমাৰ আকৌ, আমাৰ কিন্তু ঘৰতে বনায় দেই আমাৰ নিজৰ ঘৰৰ গৰু আছে যে।
আমাৰ ডাৰিত গৰু আমাৰ আছিল মানে, এই মানে কিছুমান মানুহৰ ঘৰতে যে দৈ ভেকুৱা বনে ন বনাই নহয় মাটি কলহত সেইটো দৈ কিনি আনি মানে আমাৰ আব্বাই খাব মন গ'লে নহলে বা ঘৰ গাখীৰ কিনি আনে। পঁচা গাখীৰ টো আনি কিনে ঘৰত
আমাৰ ঘৰতো মানে ভাল পায় যে আমাৰ আব্বায়ে ভাল পায়। সেইটো কাৰণে মানে আমাৰ জেঠুৱেও ভাল পায় সেইটো কাৰণে ঘৰত মানে নিজৰ ঘৰৰ গৰু আছে যে হেৰাই পেলাই তেতিয়া মানে ভৰাব আৰু তেতিয়া
সেইটো দৈ সেইটো দৈ খাইও ভাল লাগে মিঠা মিঠাও লাগে টেঙা হ'লেও মানে দৈতটো খাইতেও ভাল লাগে অলপ মিঠা মিঠা লাগে গুৰ দি কিনে চিৰা ভিজাই কিনে ধুই লৈ কিনে খালে বহুত ধুনীয়া লাগে।
অ সেইটোৱে।
আজিকালিটো আমিতোও অলপ খাওৱে আজিকালি যিবোৰ মানে অলপ অলপ ডাঙৰ হৈ আহিছে আৰু সৰুবোৰ। সেইবোোৰতো দৈ ওচৰতে নাযায় চব আইচক্ৰীম খাব তাৰ পাছত সেয়া মানে পুৰবি দৈতটো সে আইচ ক্ৰীমৰ নিচিনা কাৰণে সেইটো খায় আৰু কিন্তু ঘৰত বনোৱা দৈ ওচৰত দিলেও এক একেবাৰে কিবা অকম দুখাই দিয়ে জানো মানে বহুত কিবা বিষ দিয়া দিছে। সেনেকে মানে নেখায় গোন্ধ পায় অ সেইকাৰণেতো ইমান বেমাৰ আজিকালি আগৰ মানুহে পিয়াত বহে হয় আজিকালি মানুহে চাবাচোন পিয়াত বহি ভাত নাখায় তলত বহি ভাত নাখায় ডাইনিং টেবুলতহে ভাত খায় সেইকাৰণে নে আজিকালি মানুহৰ পেটত চৰ্বি বাঢ়ে কিবা হয় বহুত কিবা কিবি বেমাৰ োৱা হ'ল আগৰ দিনৰ মানুহ ক'ত সেইবোৰ বেমাৰ আছিলে
সেইয়াই। যিমান মানে দিন গৈ আছে তিমান মানুহৰ বেমাৰ আজাৰ বাঢ়ি গৈ আছে
হ আগৰ দিনৰ মানুহ কোনটো মানুহক কয়নো মোৰ বা গুলব্লাডাৰ হৈছে নাইবা মোৰ পেটত পাথৰ হৈছে কোন মানুহে কয় এতিয়া দিনত চব মানুহে গোলবাদাৰ হৈছে পাথৰ হৈছে কিবা হৈছে সেইবোৰ আজি মানুহ কোনো ভাল নাই চব বেমাৰ ভৰিৰ বিষ হাতৰ বিষ কেল কেলছিয়াম নাইকিয়া হৈ যোৱা তেজ নাইকিয়া হৈ যায় গাত আগৰ দিনৰ মানুহে শাক পাচলি কেঁচা শাক পাচলি খায়। নাইবা ক কচু খায় কোলা কচু কিবা যিকোনো মানে
নহ'লে সুদা পানী পানী দি ভাত পঁইতা ভাতকে খাব আলু পিটিকা কৰি নহ'লে শুদা ভাতকে পিঁয়াজ কাটি খাব এতিয়া মানুহে তেনেকৈ নাখায় কিনি- লাগিলে দোকানৰ পৰা হোটেলৰ পৰা অৰ্ডাৰ দি খাব নহলে গৈ পেলাই খাই আহিব ওলাই গৈ পেলাই সেইটো কাৰণে মানুহৰ বেমাৰো বেছি
উ বেলেগতো নকৱে আমিয়ে নাখাও মানে বেলেগৰ মাছ জক। হেৰি মাছতটো বৰশী বালে পোৱা মাছ সেইবোৰ আমিয়ে নাখাওঁ। শ'ল মাছ গৰৈ মাছ অ হ'ব দিয়া উম উম। অটো